হেল্ল'। অ' ভাতটো অকল বনাব ওলাইছিলোঁ।
খোৱা, বোৱা হ'ল? খোৱা, বোৱা হ'ল নে না? খোৱা, বোৱা কৰিলা নে নাই?
অ', খোৱা, বোৱা কৰিলো। এই চব্জি খিনি অলপ কমকে বনাইছিলো যে এতিয়া আকৌ অলপ বনাই দিছো ছোৱালীজনী আহিছে কলেজৰ পৰা অ আলু ভাজিছিলো দালি বনাইছিল ছিলো পটল তেলত দিছিলো
হয় মই সেইনে মই অ খালো ময়ও খাই ওলাই আহিছো এতিয়া অকমান খোজকাঢ়িছো মই গাটো বহুত ওজন হৈ গৈছে যে ইয়াতে দুপৰীয়া ৰাতি খোৱা আকৌ আবেলি সময়ত খোজ কাঢ়ো মানে
আহ
ময়ো সেই দালি বনালো ৰঙালাও আলু আকৌ মটৰ লগ লগাই ভাজিলো তাৰপিছত মাছ মাছ আছিলে মাছ তেলত দিলো এতিয়া ছোৱালী কলেজত গৈছিল মানে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছানে এতিয়া অ শুনাই পোৱা যোৱা নাই মানে নেটকে আজি বহুত ডিষ্টাৰ্ব দি আছে আমাৰ পিনে ফুৰিব আহিবানে আবেলি সময়ত হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছানে হেল্ল' হেল্ল' শুনাই পোৱা যোৱা নাই কি কৈ আছা হেল্ল' হেল্ল' হেল্ল' উম হেল্ল' একো শুনা পোৱা নাই কি কোৱা কৈ আছা একো বুজি পোৱা পোৱা নাই